হেল্ল'-
কি কৰিছা?
আৰে আছো ঘৰত আপুনি?
আছোঁ দিয়ক ভাত খালে?
কি কৰিছে, অহ খালো।
উ উম। শুই উঠি আহিছো।
অ, কলেজ গৈছিল?
গলো অথনি।
অ অ। আ, হেৰি কি কি পঢ়াইছে?
হেৰি, পাব্লিক ফাইনেন্স পঢ়ালে।
অ, অসমীয়াত কোৱাচোন?
হা?
অ অ হ হয় দিয়া। এ ইয়াত তোমাৰ হেৰি বিষয়ে অকমান কবা নেকি মই মানে নেজানো এই সুধিবৰ কাৰণে লাগিছিলে।
কিহৰ?
এয়া মানে এ জলকীয়া গছৰ পুলি কেনেকে লগায়?
অ জলকীয়া গছৰ পুলি মানে কি কোনটো জলকীয়া লাগে?
ভোজলকীয়া।
ভোজলকীয়া? ভোজলকীয়া এটা আনি -
হয়।
হয়।
সেইকেইটা- হে প্ৰায় এক্সট্ৰা বাকলি খিনি কাটি কাটি মানে খাব পা মানে খাব পাৰিব। গোটেইটোতো জোৰাব নালাগে গোটেইখিনিয়ে জোৱালেই হৈ যায়। তাৰপিছতে হে গোট
কেনে কেনেকে যোৱাই? কেনেকে যোৱাইনো?
এ ৰ'ব কৈ আছোঁ। শুনিছানে?
অ', অ।
গুটি খিনি ধুনীয়াকে আঁতৰাই
উম।
গুটি খিনি ধুনীয়াকে তাৰপিছত ৰ'দ পুয়াব লাগিব।
হয়।
অ', থোৱাৰ পিছত আকৌ পানীত অলপ ভিজাব লাগিব। পানীত ভিজাই থব সম্পূৰ্ণ নুশুকাব। হব দে পুৰত যদি পুৰত হ'ব, তেতিয়া লগা হ'ব কোমলিয়া হ'লে নহ'ব। হ'ব। তাৰপাছতে পানীত এদিন এৰাতি ভিজাই থ'ব লাগিব। এৰাতি হৈ যোৱাৰ পিছত পানীৰ পৰা আকৌ চাকি দিব চাকি পেলাই ধুনীয়াকে কটনৰ কাপোৰ এখনত। গুটি কেই তেতিয়া ধুনীয়াকে বান্ধি থ'ব। বান্ধি পেলাই মাটিত অলপ মানে ভুভুুৰীয়া মাটিত অ', ফাৰ্ষ্ট ৰ'দত শু শুকুৱাব লাগিব আপুনি। পিছত ভুৰ ভূৰীয়া মায়ে মাটিত। সেই ভিজাই থোৱা খিনি ধুনীয়া কাপোৰখনত যে বান্ধিছিলে। সেইখিনি এ ৰাতি মানে, আকৌ এদিন বা দুদিন সোমোৱাই থবা মাটি তলত, বেছি উ বেছি মাটি ত নহয় মানে আৰু হেৰি অ' তিনি, চাৰি আঙুল মানৰ তলত।
অ', গম পাইছোঁ, গম পাইছোঁ। আপোনাৰ এইটো গোবৰ সাৰ দিব লাগিব।
নহয়, নহয়, নহয় বুজা নাই আপুনি। কাপোৰখন বান্ধি থ'ব, বান্ধি পেলাই ধুনীয়াকৈ দুই তিনি আঙুলি মানৰ তলত, মানে কাপোৰখনত বান্ধি থোৱা গুটি খিনি যে কাপোৰখনৰ লগত মানে ধুনীয়াকে তিনি আঙুলি মান তলত সোমোৱাই থবা। তেতিয়া কি হব মানে লগতে অ' কাপোৰখন মানে, কাপোৰখনত বান্ধি থোৱা হয় আছিল যে।
অ', অ।
এতিয়া কি হব মানে আপোনাৰ লগতে গজালিম গাজ মেলিব নহলে গুটিত পা আহ সাধাৰ অ আৰু সেই সাধাৰণতে গুটি মানে যে যায় আপুনি এ শুকুৱাই দাৰে এ যদি মাটিত পেলাই থয়। টিপ, পৰুৱাই নিয়াৰ চান্স থাকে। আৰু বেছিকে পচি যায় গ সাৰটো বেছি পাই যায় যে। হে কাৰণে গাজ মেলাৰ পৰাই যদি আপুনি সৰু বাতি বা টেমা কিবা এটাত লয়ৈ
হয়
ধুনীয়াকে এটা এটাকে গুটি পেলাই তাৰ ওপৰত মানে অকমান কাপোৰ হেৰি কৰি অকমান পা মাটি চটিয়াই তাত আকৌ যদি কাপোৰ। ঢাকি থয়
হয়।
তাৰ পিছত আকৌ দিনত ৰ'দ দিয়ে তেনেকুৱা কাপোৰখন দা দাঙি পেল তেতিয়া মানে লগতে গজিব।
হয় পানী কিনি কিমান তাই, কিমান সময়ত দিয়ে দিনটোত কেইবাৰ দিব লাগে?
অ তাৰপিছতে আপুনি সেয়া গজাব গজ গজিব নহয়, গোটেই খিনি গজি যাব সেনেকুৱাত মানে এটাও গুটি নগজাকে নাথাকে। সে বাতিয়ে বাতিত যদি দিয়ে। এনে যদি মাটিত দি পচি যায় গৈ চব গা এনেও গাজ মিলিয়ে আছে মা ৰাতিপুৱা উলিয়াই দিয়াৰ পাছত কাজ মিলিয়ে থাকে নহয়! অকমান আৰ আহে ই নহয় মানে গাজৰ নিচিনা হবলৈ অকনমান আগ মেলেই নহয়
হয়।
তাৰপিছতে সেইখন হোৱাৰ পিছতে ফুলকেইটা লাহে - লাহে তেনেকে ডাঙৰ হব সদায় সেই বাল্টিটোত পানী দুনি দিব এনেকে কৈ - কৈ অকমান আ', মানে ছয় সাত আঙুল মান হ'ল আৰু তেনেকুৱা এটা ম - মাটিটোৰ পৰা উঠাই ধুনীয়াকে মাটি খিনি লগ- - ব মাটিখিনি সদায় মনত ৰাখিব, ভোটজলকীয়া ৰুবলৈ হ'লে মাটিখিনি সদায় বালি, বালি মাটি নিচিনা হ'ব লাগে মানে। ইমান সাৰুৱা মাটি হ'ব নালাগে।
অ'অ' বালি মাটি ন?
অ' বালিৰ নিচিনা হব লাগে।
অ'
যাতে পানীটো ভূতজলকীয়া টো গুৰিত ৰৈ নাযায়। আৰু বেছি ৰ'দ পোৱা জেগা হ'ব না বেছি চেচুকা জেগাও হ'ব নালাগে। ৰদো পৰে অলপ আৰু মানে অলপ হেৰিও হয়।
উম', মই তেনেকে নকৰিলো কাৰণে চাগে মোৰ নহ'ল।
অ', তেনেকে নকৰিলে হেৰি হয় যে ভুবূৱা লাগি যায় চাবচোন পাতকিতা - পাতবিলাক খুব ওৱে এনেকে হেৰি হৈ হৈ যায়। বগা মানে সুপোতা সু- পতি হৈ যায়।
অ অ হয় দিয়ক ফল নহয় গৈ।
উম',
উম।
মোৰ হৈছে প হেৰি লাগিছে আৰু ঢেৰ কলি পেলাইছে, মোৰ দুটা পুলি আছিলে। বা বেলেগ জলকীয়াও আছে।
কি কি জলকীয়া আছে?
উম, বেলেগ জাতি জলকীয়া আছে। তাৰ পিছত বগা ফিৰিঙি ডাঙৰ - ডাঙৰ জাতটো যে ফৰিঙি। টো যে, হেইটো আছে হেইটো বহুত হৈছে। জাতি জলকীয়া এইটো মানে এইটো যে কলা কলা - কলাৰ নিচনা যে তুলসী সিটো নিচিনা যে হয় যে সৰু সৰুকে। এৰা সে সেইটো, সেইটো
অ' সেইটো জ্বলা বহুত ন?
অ' সেইটো জ্বলা আছে বহুত। মাইক্র' টো ৰোৱা নাই মাইক্ৰ' টো মানে এবাৰেই লাগে ন'এবাৰ লগাৰ পিছত মৰি যায় গৈ যে। কিন্তু এইটো জাতি জলকীয়াটো ক গোচ গোটেই বছৰটোৱে থাকে আৰু এই ফিৰিঙি জলকীয়াটো মই সচটো গুৱাহাটীৰ পৰা আনিছিলো।
উম। আপোনাৰ এ জাতি জা জাতি জন কওকচোন।
পাহাৰীয়া ঠাই যে বহুত হয়। সেইটো জলকীয়া। ফিৰিঙিটো মানে পাহাৰীয়া। জেগাত বেছি হয় বালি মাটি হয়। ফিৰিঙিটোতো বালি মাটি লাগে চাগে বাৰ বছৰতে গো বাৰ মাহে লাগে। ভালকে যদি ভালকে যদি চাফ-চিকু কুণ গৈ মাটি চাটি উঠাই ধুনাকে কৰি দিয়ে বা মাহে লাগে।
অ', - অ',
আৰু বহুত জগা জ্বলা হয় এই যদি এই জাতি জ জলকীয়াটো। ওখ জেগাত ৰুৱে বহুত জ্বলা হয়। অ', সে সেনেকে ভোট জলকীয়াতটো সে ৰুইছো তেনেকে বালি চালি দিছো বালি আনি বালি দিছো। অচম ভেটি উঠাই দিছো। মানে এনেকুৱা পানীতো যাতে। তললে নামি আহে। আৰু হেৰি চাপ। বেছিকে লাগিবলৈ হ'লে। পুলিটো। কমে আধা হাতমান হৈছে আৰু তেনেকুৱাতে আগটো ছিগি - ছিগি দিব লাগে। তেতিয়া ঠাল ঠেঙুলি বিলাক বেছি হয়।
অ',
ঠাল -ঠেঙুল বিলাক বেছি হৈ পেলাই তেতিয়া হেৰি হয়। লগতে চাপ। চাপতেও লাগে আৰু গছ বিলাক বাগৰি নাযায়। কিছুমান জলকীয়া চাবচোন বেছি লে লেং লেংকে ওখ হৈ বাগৰি যায়গৈ যে। বতাহ মাৰিলে। নে ঠাল-ঠেঙুলী বিলাক। লে সৰুৰ পৰা যদি ঠাল-ঠেঙুলি হৈ যায়।
হয়।
ঠাল-ঠেঙুলি হয়াই তেনেহলে বাগৰি নাযায় গ।
মোৰ আপোনাৰ আছে এনেকুৱা গছ। মানে আপোনাৰ গছডালহে ওখ আপোনাৰ এতিয়া লৈ জলকীয়া লগা নাই।
অ' সেইয়া, সেনেকুৱাই হয়।
অ' উ অ' যে ছিগি দিলে এতিয়া হ'ব হব ন এতিয়াও টাইম আছে নে?
এতিয়া কিমান কিমান ডাঙৰ হৈছে? হেই বহুত ওখ হৈছে। চেহ
অ' তে ছিগি দিব পাৰি ন?
বহুত ওখ হৈছে চোন, বহুত ডাঙৰ হৈ গ'ল। পচ একো নাই। চিগি দিব পাৰি অকমান, অকমান চিগি দিলেই হ'ল।
অ' এনে জলকীয়া আপোনাৰ কিমান প্ৰজাতি পোৱা যায়, আপোনাৰ লোকৰ তাত কিমান প্ৰজাতি আছে?
আমাৰ তাতটো বেলেগ, বেলেগ একো ৰোৱা নাই তিনিটা জাতিয়ে ৰুইছো।
তিনিটা জাতৰ ন ভোত জলকীয়া গছৰ কি কি ভোত জলকীয়াত কি মাহ থাকে নু?
এ, এ এজাত আছে বাৰ মাহে লগা। সৰু সৰুটো। অকনমান অকনমান টো যে। সেইটো বাৰ, বাৰ মাহে লাগে।
বাৰ মাহে?
অ' মানে অ' গোটেই বাৰ মাহে লাগে। এয়া যদি ধুনীয়াকে ৰাখিব পৰা যায়।
উম, উম পানী চানী দি থাকিব লাগিব গোবৰ চোবৰ দি থাকিব লাগে ন?
গোবৰ দিব নালাগে ভোট জলকীয়াত ভোট জলকীয়া ইমান গোবৰ দিব ন পানীও এই বাৰিষ সাত দিনত পানী দিব নালাগে এনেকুৱা, এনেকুৱা দিত পানী দিব নালাগে।
অ' আপোনাৰ মোৰ আছে এজোপা গছ লাগন ইমান হোৱা নাই কিন্তু পাতবিলাক বগা, বগা হৈ গৈছে।
অলপ পাতলকে চূণ আধা চামুচ মান দি পাটলকে গুলি পালে তাত ছটিয়াই দিবচোন।
হয়।
মাই স্প্রে কৰাই দিয়া নিচিনা কৰিব ভোটজলকীয়া বস্তুটো বৰ আলখুৱা।
অ'
মানুহৰ মুখ লাগিবও পাৰে অহ, অহ অলপ আ দিলে হল।
জ্বলা বহুত আছে বৰ্তামান বহুত জ্বলা।
এটাও লগা নাই নেকি?
লাগিছিলে এটা লাগিছিলে আপোনাৰ একমাহৰ আগতে এটা লাগিলে এতিয়া অলপ বৰ্তমানলৈ নাই লগা ও মানে ফুল, ফুলি আছে লাগিব চাগে।
অ' এই অ' অলপ আ দিলেই হ'ল।
অ' আ দিব লাগে ন?
অ'
উম বাৰু দিয়ক ঠিক আছে নহলে।